অ হেল্ল' হেল্ল'
হেল্ল'!
অ, মাতটো শুনা পাইছে! হেল্ল'!
হয়,
আচ্ছা! আচ্ছা! অঁ। অ, অ, অলপ মানে কাটি-কাটি পেলাই আহি আছে।
হেল্ল'! এতিয়া শুনিছে!
হয়।
হেল্ল'!
অ, হয়, শুনি আছো মই। হয়, শুনি আছো মই। মই শুনিছো বাইদেউ। আপোনাৰ মাততো শুনি আছো, হয়।
অঁ, এতিয়া ময়ো শুনা পাইছোঁ। কওঁক?
ত, হয়, বাকী আপুনি অ ব্ৰেকফাষ্ট কৰিলে?
অ, কৰিলোঁ। জাষ্ট কৰিলোঁ।
হেল্ল'! দিয়ক ভাল কথা। ত, আমি হয়, কৰিছো। ত', আমি আজি অকনমান পৰিয়ালক লৈ আলোচনা কৰো। ফেমিলি কেনেকে হ'ব লাগে বা পৰিয়াল গঠন কেনেকে হয়? হয়, ত আহ, হয়, এটা আহ সমাজত যেতিয়া আমি জীয়াই থাকো, তেতিয়া নিশ্চয় আহ, পৰিয়ালটো গঠন হয় বা পৰিয়ালৰ সৃষ্টি হয়। আৰু পৰিয়াল এটা হ'ব লাগিলে, তাতে
উম।
স্বামী-স্ত্ৰী, ল'ৰা-ছোৱালী, আহ, পিতৃ-মাতৃ আহ, থাকিব লাগে বা থাকে, সেইটো আমি সচৰা-সচৰে দেখা পাওঁ। হয় ন, হয়। ত', এখন, এখ ভালকৈ জানিব লাগিব। পৰিয়ালৰ সকলো মানুহে মানে আহ, সকলো সকলোকে মানে এজনে-আনজনক শ্ৰদ্ধা বা অ, সন্মান সহ কাৰে আহ মানি ল'ব লাগিব, তেতিয়াহে এখন সুন্দৰ বা আহ, ভাল এটা পৰিয়াল বুলি আমি নিশ্চয় ক'ব পাৰো, আৰু আমাৰ আৰু সেই সেই পৰিয়ালৰ পৰাই, এই এটা সৰু পৰিয়ালে হওক সেই পৰি-পৰিয়ালৰ পৰাই মানে সৰু-সৰু আহ, ল'ৰা-ছোৱালী বোৰ বা শিশুৰ এটা শিক্ষা শিক্ষা আৰম্ভণি বুলি আমি ক'ব পাৰো। তেতিয়া সেই শিশুবোৰক আমি আহ প্ৰথমে, ধুনীয়াকৈ গঢ় দিয়াটো পিতৃ-মাতৃ ৰ নিশ্চয় দায়িত্ব আছে, গধুৰ দায়িত্ব আছে। ভ ভৱিষ্যতে যদি আমি আমাৰ ল'ৰা-ছোৱালীক মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পাৰোঁ তাৰ, তাৰ কাৰণে আমি নিশ্চয় য, যতন কৰিব লাগিব।
উম।
আৰু যেতিয়ালৈকে মানৱ সম্পদ আহ, গঢ়িব নোৱাৰো মানুহক এজন, সম্পদ হিচাপে গঢ়িব নোৱাৰে, তেতিয়ালৈকে আমাৰ আশা-ভৰষাবোৰ মিছা হৈ থাকে।
অঁ।
হয় বাইদেউ, আপুনি অকনমান আৱাজ দিয়কচোন, আমি একদম সুস্থ সুস্থ এখন পৰিৱাৰ, পৰিয়াল আৰু সেই সুস্থ পৰিয়ালৰ পৰাই এটা সুস্থ সমাজ কেনেকৈ আমি জন্ম দিব পাৰো।
চাওক, পৰিয়াল হৈছে মানৱ সমাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। হয়নে নহয়?
হয়।
ই আমাৰ জীৱনৰ প্ৰথম বিদ্যালয়, মই মানো, যে পৰিয়াল আমাৰ সমাজৰ প্ৰথম বিদ্যালয় হয়, আমি যেতিয়া স্কুলত যাওঁ। ঠিক আছে, তাৰ আগৰ, এইটো আমাৰ বিদ্যালয় হয় ঠিক আছে, কিন্তু তাৰ আগৰ হ'ল, পৰিয়ালটোৱে আমাৰ ফাৰ্ষ্ট বিদ্যালয় হয়।
হয়।
হয়নে নহয়?
হয় বাইদেউ।
অঁ অঁ, য'ত আমি মৰমচ স্নেহ, সহযোগিতা আৰু নৈতিক মূলবৈধ শিকো।
হয়।
ঠিকে আছেনে নাই?
হয়।
চাওক, এখন সুখী পৰিয়ালে, মানুহৰ জীৱনৰ সকলো সংকটৰ সময়ত সাহস আৰু মানসিক শক্তি প্ৰদান কৰে। এইটোৱে মানে, পৰিয়াল
হয়, হয়, হয় শুনি আছো, কওক।
অ'। চ এইটোৱে, মই, মানে, এজন যেতিয়া মানে বাচ্ছা হয় শিশু অ', তেওঁৰ কাৰণ, মানে তেওঁৰ বাবে, মানে পৰিয়ালৰ ভূমিকা আগত হাঁহে, তাৰপিছতহে স্কুলত হ'ব।
ত' অ', সেইটোৱে। ত' আমি সেইকাৰণে, আমি যিহেতু আমি ভৱিষ্যতে যদি মানৱ সম্পদ গঢ়িব লগা হয় শিশু বিলাকক। ত' আমি সেই, বেয়া কথাবোৰ বা বেয়া কাৰ্যবোৰ মানে শিশুৰ, অহ, শিশুৰ সন্মুখত নকৰাটো বা নকোৱটো বহুত ভাল, কাৰণ আম, এই, শিশুবোৰ কি কৰে আমাৰ ডাঙৰ বিলাকক, মানে জ্যেষ্ঠ বিলাক, দেখি দেখি বা জ্যেষ্ঠ বিলাকে কি ক কথা কয়, সেইবিলাক শুনি শুনি সিহঁতে শিকে, ত' আমি যদি ভাল ব্যৱহাৰ
অ', একদম সচাঁ, শিশুৰ কি হয়, যোনটো মানে চাব সিহঁতে সেইটোৱে কৰিব।
হয়, ত' আপুনি যেনেকৈ কি কৰি আছে, সেইটো দেখি দেখি কিনে শিশু বিলাকে শিকে, কাৰণ সেই এইটো সময়ত সিহঁতৰ মন ম গজবিলাক একদম খালি হৈ থাকে। মানে পটককৈ বস্তুত টো মানে ধৰি ল'ব পাৰে সিহঁতে। ত' সেইকাৰণে আমি মানে যথেষ্ট মানে পাৰিবাৰিক আ' ব্যৱহাৰত বা পাৰিবাৰিক খুব সংযত হ'ব লাগে। নহ'লে আমাৰ আ' ভৱিষ্যতে শিশুবোৰ মানে যিটো আমি আচা কৰিছিলোঁ যে আমাৰ ভৱিষ্যত বা প্ৰজন্মই ভাল এটা কৰিব বা আমাৰ ল'ৰা-ছোৱালীয়ে ভাল এটা কৰিব কিন্তু সেইটো আশা কৰোঁ। নোহোৱা হৈ যাব পিছলৈ। ত' আমি সেইকাৰণে সমাজতো তেনেকুৱা বহুত মানে এতিয়াও নাই, মানে চাব ধৰিলেও কেতিয়াবা সমাজত এ বিশৃংখলাটো আহে, সেই পৰিয়ালৰ পৰাই উৎপত্তি হয় কিন্তু। সমাজত য'ত মানে আমি নিজে অভিজ্ঞতা পাইছোঁ বহুত। তেনেকা সকলোতো নহয়। কিন্তু আছে তেনেকুৱা কৰ'বাত নহয় কৰ'বাত। য'ত নেকি আমাৰ ভুলবোৰ থাকি গৈছে, সমাজৰ আ' পৰিয়াল শুধৰণি কৰাত।
অ'। এইটোৱে পৰিয়াল মানে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি দেই।
হয়।
সেইটোৱে।
বিভিন্ন বিভিন্ন ধৰণৰ হয় কওঁক।
অ' মানে পৰিয়াল আমাৰ সুকৰ উৎস হয় নাই একদম।
হয়।
উম।
ত' সেইজনে সেইকাৰনে আমি আ' পৰিয়ালত এজনে-আনজনক বুজাটো বহুত দৰকাৰ হয়। যেনেকৈ আমাৰ কোনো কোন কোনোবা এটাত বিপদতে পৰিলে কিন্তু বিপদ কেতিয়াও পৰিয়ালৰ মানুহে প্ৰথম হব। আৰু সেই পৰিয়াল মানুহ যদি নহয় তেতিয়াহ'লে হয়তো আপুনি বেলেগ আশা কৰিব নোৱাৰি।
একদম একদম উম।
হয়!
এইটোৱে, একতা আৰু মৰমেৰে ভৰা পৰিয়ালে আমাক জীৱনৰ মানে পথ আগুৱাই যাবলৈ অনুপ্ৰেৰণা দিয়ে। হয়নে নহয়?
হয় হয় নিশ্চয়, আৰু তেনেকা বহুতো মানে না নাজানা অভিজ্ঞতা শিকাই দিয়ে বা পৰিয়ালতে শিক্ষা লাভ কৰে। ত' সেইকাৰণে গৈ অহাৰ কাৰণে মান পৰিয়ালৰ এটা আহা মানে কি ক'ব নোৱাৰা এটা ভূমিকা থাকে। কিন্তু সেই পৰিয়ালটোক ভাল হ'ব লাগিব মানে। অকণমান বহি জগতৰ লগতো চিনাকি থাকিব লাগিব সেই পৰিয়ালটো আৰু তেত তেনেকা আমি দেখিছোঁ বহুত পৰ আ' বহুত পৰিয়াল মানে এতিয়াও মানে উম কি বুলি ক'ম, এইটো অ' বিশৃংখতাৰ পৰিবেশ সৃষ্টি কৰে যে। আমি দি দেখিছোঁ। দেখিলো তাৰমানে, আমি যে যুৱচামে অলপমান সজাগতা যদি আনি দিব পাৰি- নিশ্চয় আমাৰ সমাজখন পৰিয়া- একেলগতে সমাজখনো আগবাঢ়ি যাব, আপুনি ভাবে নেকি যে আপোনাৰ- পৰিয়ালে অকল আগুৱাই যাওক, কিন্ত সমাজখন পিছলৈ কে যাওক তেনেকে এটা ভাবে নেকি?
নাই নাই নাই। হেল্লৌ'
হয় শুনি আছো, বাইদেউ কওক? তে আপোনাৰ আপোনাৰ পৰিয়ালটো আগুৱাই যো- হয় শুনি আছো, মই আপোনাৰ মাততো শুনি আছো, হেল্লৌ'।
অঁ এতিয়া কওক, অ এতিয়া শুনা পাইছো, কওক?
আপুনি ভাবে নেকি যে ম মই পৰিয়ালটোয়ে আগুৱাই গৈ থাকো, কিন্তু সমাজৰ- সমাজৰ সমাজে মানে পিছুৱাই থাকক তেনেকে আপুনি ভাবে নেকি? যদি নাভাবে- ত আগুৱাই অঁ সমা সমাজ- আগুৱাই লৈ যাব, আপোনাৰ পৰিয়ালৰ লগতে সমাজখন আগুৱাই লৈ যাবৰ কাৰণে- আপুনি কি কি পনটা অৱলম্বন কৰিব।
হেল্লৌ'।
হয় শুনি আছো, বাইদেউ কওক? মাতোনি এঁ হয় নেকি? আহিছে এতিয়া শুনিছে? ত' আপোনাৰ পৰিয়ালৰ লগত- হয়, হেল্লৌ' মই শুনি আছো, হেল্লৌ'। মই শুনি আছো, হয় মই শুনি আছো। শুনিছো বাইদেও, হেল্লৌ' মই শুনি আছো বাইদেউ।
হেল্লৌ'।
হয় মই শুনিছোঁ, হয়।
অঁ অঁ এতি এতিয়া আহিছে এতিয়া আহিছে, বহুত শ্লৌ কে আহি আছে।
তাৰমানে এই আপোন আ আ- আপোনাৰ আপোনাৰ পৰিয়ালৰ লগতে সমা সমাজখনত আগুৱাই লৈ যাবৰ কাৰণে আ- পোনি কি কি ব্যৱস্থা ল'ব পাৰে?
কি কি ব্যৱস্থা চাওক- আগতে পৰিয়াল ভাল হ'ব লাগিব না।
হয়।
পৰিয়াল ভাল হ'ব লাগিব পৰিয়ালৰ- সদস্যজোনে আছে, ঠিক আছে। তেওঁৰ নিজৰ নিজৰ কৰ্তব্যও কৰিব লাগিব, যেনেকে- আমি অঁ কওক কওক কওক আপুনি কওক?
তাৰ আমি আমি সমাজৰ কাৰণে আগতে- মে আদৰ্শ হ'ব লাগিব, তেতিয়া সেই আদৰ্শ বিলাক সমাজে অনুকৰণ কৰিব। তেতিয়াহে আপুনি সেই সমাজক আহ মানে আগুৱাই লৈ যাব বা আপুনি সেই সমাজক কথা ক'ব- পৰা হ'ব ন? ত এক- কাৰণে আমি আমি সমাজখন শুধৰণিৰ আগতে নিজৰ- অঁ পৰিয়ালটোক সংস্কাৰ কৰি ল'ব লাগিব আৰু আদৰ্শ হৈ সমাজৰ কাৰণে আদৰ্শ হব লাগিব। হয় ন?
একদম, অঁ অঁ।